এয়া আছোৱ ন ঘৰতে।
অ' ময়ো এনেই মানে কেইদিন থাকি থাকি অশান্তি লাগিছে গৰমো বেছি পৰিছে যে, মোৰ এনেই ওলাই মেলি আহিছো আৰু।
অ', চাহতাহ খাল নে কি?
খালো খালো চাহ তাহ খাই বৈ পেলাই এনেই ৰাস্তা ফালেওলাই আহিছো মানে, গৰমও ধেই পৰিছেতো, কঁঠালো খাই কিন্তু আজিৰ লগতে
অ'-অ'-অ', ঠিকেই কৈছ কঁঠাল খাইছ, তাকে কঁঠালতটো বহুত গৰম
জানাও নহয়
উম-উম, হ'লেও বতৰৰ ফল বতৰতে নাখায় নু, কেতিয়া খাবি আৰু গৰম হ
সেইটোৱেই আৰু কথা। অ', মামাই মানে কথালতা লৈ আহিছিলে, তাৰপা মই খায়ো দিলো, গৰমো উঠিছে এতিয়া।
উম-উম, বাকি আম চাম আছে নে কি সেইফাল তহতৰ ঘৰ?
আছে আছে, আম চাম মানে আমৰ গছে আছে, আমাৰ চাৰিজোপা মান আছে, তাকে আম বহুতেই লাগিলে বাৰু এতিয়া।
অ' খাইছ নে কি আম?
উম খাই আছে, খাই আছো, কেঁচাতো খালো, এতিয়া পকিছে, মানে কুট মাহতে তেনেকে আমাৰ গাৱতো, মানে আমি এনেকে পাৰ মেলি, গুটি মেল খাও নহয় ল'ৰাবিলাকে তেনে
অ'-অ' আম, ময়ো আজি আম খাই দিলো, তোৰে এ আমাৰ মানে ঘৰত ওচৰতে আম এজোপা আছে, শেহতীয়াকে লাগে পুৰা কেঁচা আম আছিলে, তোৰ কেঁচা আম, তাৰপিছত তটো, ভোজ জলকীয়া যে, চিনি পাাৱ নে?
পা পাওঁ, এ ভোত জলকীয়া বহুত জলাও সেইটো, অ' তোৰ গাত কেনেবাকে অকমানকে লাগিবলৈ হলে মানে পুৰে মানে সাংঘাটতিক।
উম মোৰতোতো পেট পৰিয়ে আছে এতিয়াও‌, তোৰ, এই পথাৰত কোৰমাৰি আছিলো তালে মায়ে বনাই লৈ গল, লগৰ দুটাও আহিলে বহি পেলাই খালো মানে, ইমানেই ধুনীয়া লাগিছিলে মানে জ্বলাো আছে কিন্তু ধুনীয়াও মানে বহুত লাগিছে।
উম, ঠিকয়া যে এইবিলাক খাব লাগে বাৰু এইবিলাক জলকীয়া চলকীয়াও মানে খাব এতিয়া প্ৰায়ভাগে সেইটো জ্বলেকে খাবও নোৱাৰে। এতিয়া ময়ে নচোন জলকীয়া চলকীয়া মানে সৰহ খাব নোৱাৰো জলকীয়া চলকীয়া এইবিলাক সেই এতিয়া চবেই মানে জলকীয়া চলকীয়াতটো বেছি জ্বলা হ'লে খাব মেলিব নোৱাৰে যে।
খাব নোৱাৰে অ, এ বতৰৰ ফুলটো বতৰতে নাখায় নো কেতিয়া খাবি আৰু।
অ, আমাৰো এই বতাৰ লৰা এটা আছে মানে ডাঙৰটো নহ সৰুটো সিও মানে জলকীয়া ইমান খাব নোৱাৰাৰে যদিাংসটো যদি অকমান জ্বলা হয় মানে চকু দি চকু পানীটকু পানী ওলাই যায়।
বুজি পাইছা। বাকি ঠিকে আছে ঘৰত সকলোে ভাল নে কি এতিয়া।
উম, ভাল ভাল ভগৱানৰ কৃপা
অ - অ - অ আমাৰো ভালেই এই বৰহে অকণমান গাটো বেয়া হৈ আছে মানে এই গৰমতটো বহুত পৰিছে যে প্ৰেছাৰে অকণমান প্ৰব্লেম দি আছে সেইটো মেডিকেল নিছো। বাৰু এতিয়া অলপ ভাল পাইছে বাকী সকলো ভালেই আৰু।
হয় লে এইবিলাক নহৰু চহৰু এনেকে পেছাদ যে কিবা খাই যে এইবিলাক
অ - অ, নহৰু তেও খাই আছে বাৰু। এ, আজিকালি কি আৰু গৰমতে হয়। যায় অ, এইবোৰ বতৰো এনেকুৱা। তাতে আজিকালি শাক-পাচলি যিবোৰ বজাৰ ওলাইছে চব মেডিচিন দিয়া শাক পাচলি যে, সেইটো কাৰণে মানে এ নাখালেও নহয় এতিয়া। খালেও বিপদ দিয়াচোন। উপায় নাই আৰু।
বজাৰত পোৱা মানে ধৰ শাক পাচলি খিনি প্ৰায়ভাগ মানে নেখাবি মানে ঘৰত কৰিবলৈ চেষ্টা কৰিবি। তাত মানে মেডিচিন বহুত দি পেলাই, হেৰি কৰি পেলাই বেচে ন?
উম, ঘৰতটো এ জিকা পটল, ভেন্দি এইকেইটাহে আছে এতিয়া। অলপ - অলপ মৰি সাং ৰহ পৰা আছেই কমলা পৰা গাঢ়িখন আমি এতিয়া হেৰি কৰিলো কঠীয়া পাৰিলো। কঠীয়া পৰাৰ কাৰণে ৰঙলাও দিবলৈ হ'ল।
অ- অ ঠিক ঠিকে আছে - ঠিকে আছে আৰু আমাৰ ঘৰত নাই। তহতৰ ঘৰত যদি
অ-অ, আছে-আছে। অ, সেইটো কাৰণে সুধিছো আমাৰ ঘৰ ৰঙলাও এইবাৰ পাইছিলে, ত্ৰিশটা মান পালে।
অ, তেতিয়াহ'লে মোক দুটামান দিবি। মই লৈ আহমগৈ। খাই ভাল লাগে মোক। একদম প্ৰিয় খাদ্য, গম পোৱা নাই, ৰঙালাও।
উম, গম পাইছো অ, মই লৈ যাম বা তই আহিলেও লৈ যাবি।
হ'ব, মই যাম। মই কাইলে মানলে গুচি যাম।
উম-উম, মাছ পুঠি ওলাইছে নেকি সেইফালৰ পথাৰত?
এই কালি বৰষুণ সৰহকৈ, মানে জোৰকে দিছিলে ন আমাৰ এইফালে। তেতিয়া মানে ৰাতিলে, মানে জোৰ চাই ছিলে আমাৰ লগৰ কেইটাৰ সৈ মিলি পেলাই। তেনেকে কাঠ মাছ অলপ পালো, মানে তোৰ মাগুৰ মাছ, গৰৈ মাছ, এনেকে এনেকে পালো তাৰপা পুঠি মাছো লাঙি পাতিছিলো। পুঠি মাছো লাগিলে লাঙিত, সেয়াও মানে গুৰি ভাজি তেনেকে আজি আজিলে, মানে এই মাগুৰ মাছ কেইটা থৈ দিয়া আছে। ভেদাইলতা আনি থৈছে মায়ে। ভেদাইলতাৰে সৈতে বনাব মানে হেৰি। উম-উম তাকে ভেদাইলতাই মই মাক কৈ থৈ আহিছো। অ, মাক মানে কৈ থৈ আহিছো, ভেদাইলতাও তোৰ মানে হেৰি এইটো বৰ যে বনাই যে ভেদাইলতা।
অ', গম পাইছো। অ, দে-দে-দে ধুনীয়া আৰু একদম তৃপ্তিৰে এসাজ। খাবি, আৰু তেতিয়া আজি মাছ পুঠি পালে লৈ আহিবি চোন। এফালে আমাৰ, এফালে নাপ পায় অ, লোকেল মাছ অ,
অ, মই যদি সৰহকে মানে এইটো মানে পানী চানী বাঢ়িলেহে পাম আৰু সৰহকে যদি পাও তেতিয়া বাৰু তহতৰ ঘৰলে গ'লে মানে, লৈ মেলি যাম আৰু।
উম, আহিবিচোন আহিবি। বাকী তহতৰ ফাৰ্মত পোৱালি ভৰালি নে কি এতিয়া?
ভৰালো-ভৰালো, আমাৰ আজি এসপ্তাহ হ'ল। কালি তোৰ বেজিও মাৰিলে। তোৰ বাৰশ ষোল্লটা পালোঁ। ঠিকে আছে, ঠিকে আছে, তোৰ বাৰশ, মানে, হেৰি, বাৰশ। এশ ষোল্লটা ভৰাইছিলোঁ ন? তাৰ পৰা তোৰ একৈশটা মান মৰ্টেলিটি লিষ্টত আহিলে বাৰু দেই।
অ', ঠিকে আছে দেই, এইবোৰকে কৰি খাব লাগিব, আৰু নহ'লেনো কি কৰিবি নো?
উম উম, ভাগ্যত থাকিলেহে এতিয়া চাকৰি এটা পাম। নহ'লে নো, কি কৰিম আৰু ন?
আজিকালি চাকৰি আৰু লোৱাটো কিমান কঠিন।
উম!
মানে, আজিকালিটো পোষ্ট ওলাই বিশ হাজাৰ। তাৰ পিছত লৰা যাব আশী হাজাৰ, এক লাখ তেনেকে লৰা যাব। ক'ত নো আৰু, তাততো চব ভাগ্য। শীলে হৈ যায়গৈ ন। হ'লেও দি থকাটো ভাল বাৰু, পুলিচ-চুলিচ। প্লেন কৰিছ নেকি এতিয়া। পুলিছৰ অনলাইন কৰিলি নে কি এইবাৰ?
পুলিছৰ অনলাইন নাই কৰা, নাই কৰা।
ফৰেষ্টৰ?
ফৰেষ্টৰ মানে নাই কৰা মই পুলিচৰ অনলাইন কৰিম বুলি ভাবিছিলো খালি মোৰ পেটডাল ডাঙৰ যে মই দৌৰিব মেলিব
হেই নাই, নাই, নাই। সেইবোৰ তোৰ পেটৰ লগত কথা নাই অ' ল'ৰা অলপ দৌৰিবলে চা ধুনীয়াকে। বয়ত্ৰিশ মিটাৰটোত তোৰ ন মিনিটত কভাৰ কৰিবলৈ চা ধুনীয়াকে এতিয়া পৰা দৌৰি যা দিন আছে ন চাকৰি তোৰ বোলো এই ট্ৰেইনিং হোৱালে। তাৰপিছত তোৰ ভাগ্যত থাকিলেতো চব লাগি যায় আৰু।
তাকে ভগ অ, ভগৱানে যদি এনেকে ক কপালত যদি লেখা আছে আৰু তেতিয়া মই চাকৰিতটো পাম আৰু যদি ন নাই আৰু মানে ইমান খিনি হেৰিও কৰিলো নহয় এতিয়া পেটডালৰ জহত মানে মই দৌৰিবও নোৱাৰো ভালকে। এতিয়া মই এশ মিটাৰ মান যদি দৌৰিলো ন ভাগৰ মানে ফোপাই জোপাই অৱস্থা নাই। কিয়া হৈ যায় এনেকুৱা মানে হেৰি হৈ যায় মোৰ স্বাস্থ্যটো। উম তেনেকুৱা হৈছে মানে, মানে এইকেদিন ঘৰতে বহি বহি খোৱা হৈছে যে সেইকাৰণে। তেনেকুৱা হৈ গৈছে আৰু।
উম, খেতি বাতিত নামিছ নেকি এতিয়া।
খেতি বাতিত নমা নাই মানে আমাৰ হেৰি এইবাৰ কঠিয়া পৰা অলপ দেৰি হ'ল সেইকাৰণে মানে মাটিটো ৰোৱাও অলপ দেৰি সেইকাৰণে কঠিয়াটো সৰু সৰু হৈ আছে যে আৰু হাল বাৰু এচা বাই থৈছে এইবাৰ ট্ৰেক্টৰে। আমাৰ ঘৰত ট্ৰেক্টৰ আছেটো ট্ৰেক্টৰে হাল এচা বাই পেলাই থৈছো বাকী গিছা বাই পেলাই একেবাৰে বোকা দিম আৰু।
অ, অ, ঠিকে আছে। কঠিয়া কি কি পাৰিলি এইবাৰ।
কঠিয়া তোৰ এইবাৰ মই বৰা, চকুৱা, তাৰপা আইজোং, বাহাদুৰ তাৰপা আকৌ বাচপতি, এই সৰু সৰু বাৰু দেই বাচপতিটো মানে এইটো এই যোনটো মানে দীঘল বাচমতিটো ন। দোকানত কিনিবলৈ পায়। সেইটো বাচমতিটো গতে নহয় অকণমান চুটি চুটি বাচমতি এটা আছে।
কঠীয়া বাঢ়িলে মোক কবিচোন অ আমাৰ এইফালে মানে বাচমতি ধানতটো কোনেও নকৰে যে মই ক'তো কঠিয়াই নাপা পাওঁ মানে।
অ, অ, মই কঠীয়া অ, অ, মই যদি কঠিয়াটো বাঢ়ে তেতিয়া তেতিয়া মই তোক খবৰটো দি দিম তই ফোন মাৰি দিম তই গাড়ী এখন লৈ পেলাই গুচি লৈ যাবিহি তেতিয়া।
অ, এনে বাচিব নহয় ন।
বাচিব লাগে মানে আমাৰ মাটিও বেছি নাই যে সৰহকেও পাইছিলে। এটিং দিছিলে এটিঙে পাৰি দিলে বাবাই।
বেছি নালাগে তোৰ এটো কি। দুআশী মান হলেই মোৰ গুচি যাব ধুনীয়াকে এদৰা মাটিত এইবাৰ কৰি চাও যদি ভাল হয়। পিছৰ বছৰত আকৌ কৰিবলৈ চাম, এইবাৰ এনেই অকনমান ঘৰতে খাবলৈ মেলিবলৈ তোৰ অকনমান কৰি চাম। চাওঁ বুলি ভাবিছিলো মই।
অ মানে, আমাক যোনজন খুৰাই দিছিলে ন সেইটো ধানতটো সেইজনে কৈছে খাবলে বোলে বৰ টা ভাল নহয়। আৰু মাংস চাংসৰ লগত খাবলে ভাল লাগে। আৰু পোলাও যদি বনাও
নহ নহ সেইটো বাচমতী চাউলটো তোৰ এই হাঁহ হাঁহৰ মাংসৰ লগত খাই বহুত ভাল লাগে।
উম, উম, এম অ মই বাৰু হাঁহৰ মাংস খাই বেয়াই পাওঁ মানে তোৰ এই হাৰডি থকা নিচিনা লাগে। ক মানে এতিয়া কোমল মাংস যেনে তোৰ এতিয়া গা গাহৰি হওক বা ব্ৰইলাৰটো হওক মানে কথা নাই মানে কোমল মাংসটোও কোমল যে খাই ভাল লাগে মই হা খাচী তাৰ পৰাৰা এইবিলাক টান মাংস যেন মুৰ্গী এইবিলাক খাই বৰ এটা ভাল নাপাওঁ।
তাকে তাকে হ'লেও এই ব্ৰইলাৰ গাহৰি এইবোৰ বেছিকে নাখাবিও লোৱা এই মানে গাহৰিতো ফেটি লিভাৰ থাকে বুলি শুনিছিলো নহয় তাৰপিছত ব্ৰইলাৰতো জান এ মেডিচিননত ডাঙৰ হয় আৰু
উম, উম জানো বাৰু সেইটো ঘৰতে ব্ৰইলাৰ ফাৰ্ম আছে সটো সেইটো বাৰু জানো বাৰু
এনেই তোৰ পেটটো ডাঙৰ তাতে ব্ৰইলাৰ খাই থাকিবি আৰু ডাঙৰ হৈ গৈ থাকিব। তোৰনো এতিয়া বয়স হৈছে কিমাননো আৰু আগলেতো বহুত দিন আছে ন। সেইটো কাৰণে অকমান চাই চিতি খাবি। অকনমানানে লোকেল জাতীয় বস্তু খাবলৈ চাবি আৰু।
অ 'মানে মোৰ এতিয়া কম বয়সতে তোৰ হেৰিতও মানে পেটডালো ডাঙৰ স্বাস্থ্যতটোও বহুত। ডাঙৰসকল মানে জোখতকে এতিয়া কম মানে মোৰ বয়সটো হৈছে সেই বিশছ বছৰ সেই বিছ বছৰত মানুহডালো বহুত ডাঙৰ হৈ গ'লো
বুজি পাইছো বাকী এইফালে এপাক মাৰিবি নহ'লে।
অ 'যাব লাগিব যাব লাগিব। মই ভাবি আছো এইকেইদিনতে তহতসফালে যাম এতিয়া কাইলৈ মানে গুচি যা নি ৰঙালাও দি পঠিয়াবি লৈ আহিম।
এ একো নাই লৈ গুচি আহিবি ভাতকেইটা খোৱাকে আহিবি দুপৰীয়াাৰ সাঁজটো। ইয়াতে খোৱাকে গুচি আহিবি। আৰু পাৰিলে মাহত উম আছে আমাৰ ফাৰ্মত পোৱালি ভৰাইত থোৱা আছে আজিতো পোন্ধৰ দিন হৈছে এই মানে গৰমটোটো অলপ আছে যে সেইটো কাৰণে অকমান ৰাখিবলৈ দিগদাৰ হৈছে। সও মানে মৰ্টেলিটিও হৈছে। অ 'অ 'মানে পুৰা মেডিচিন দি দি ৰখাব লগা হৈছে
অ, অ, মই ইমান মানে সবিশেষ নাজানো যে তোৰ মানে মোক আজি চুপাৰভাইজাৰ আহিছিলে ন আমাক মোক কৈছে গৰমত কিবা এ কিবা ভিটামিন চি নে কিবা এটা পেকেত এটা ছিলে ন এক কেজি মানৰ সেইটো মানে কিবা অ এইটো মানে তোৰ সেই চৰবত চৰবততে কাম
পথ চৰ মানে ৱাৰছৰ নিচিনা হয় সেইটো মানে পোৱালিটোৱে যেতিয়া সেইটোক দিবি নহয় তেতিয়া সেইটো পোৱালিটো ঠাণ্ডা হৈ যায় মানে পুৰা।
অ 'মোক সেইটোকে কৈছিলে বোলে।
ককা তিনি পেকেটমান খোৱালোঁ এতিয়ালৈকে। উম, উম কোম্পানীৰ ফালৰ পৰা আহে ফ্ৰী কে আহে মানে তোৰ ফ্ৰী কে মানে ফ্ৰী কে বুলি ক'ব নোৱাৰো পাছত যেতিয়া পোৱালি উঠিবয়া এতিয়া তোক পইচা দিবলে হ'ব নহয় তেতিয়াই তাৰ মমানে তাৰ পৰা চব কাটি কুটি তোক পইচাটো দি দিব মানে।
অ 'অ'
অ আমাৰোতো ফাৰ্ম কৰি থকা বহুত দিন হৈ গ'ল। তই কিবা যদি নাজান মোক সুধিবি
অ, অ মানে মোৰ মোৰ এইবাৰ প্ৰথমহে মই মানে ভালকে ইমান সবিচে এইবিলাক নো জানো যে মানে ফাৰ্মৰ এতিয়া কেনেকে কি কৰিব লাগে মেলিব লাগে। বাৰু তহঁতৰ ভুচি চুচি কেই বেগ লাগে বাৰু।
ভুচিটোতো তোৰ আমাৰ পচপন্ন বেগ পঞ্চাশ বেগ লাগে গৰম দিনত মানে গৰম দিনত ভুচি বেছিক লেতেৰা কৰি দে যে সেইটো কাৰণে অলপ বেছি লাগে ঠাণ্ডা দ হ'লে বাৰু ত চলিছ বেগ পয়ত্ৰিছ বেগ। মানত ওলাই যায়। আৰু ভুচি যিহে জুই চাই দাম হৈছে আমাৰ ফালে কে কেজি পাচ টকা।
অ, আম এই আমাৰ ফালেতো নো মানুহে এনেকে ভৰাই থোৱা আছে ন ভৰাই থোৱা বেগে হিচাপত থৈ দিছে তেনেকেতোওল লৈ আহিবগে লাগে সেইটো গুচি দামৰ তোৰ হেৰি দ এনেকে চাৰে পাচ টকা যদি ঘৰত যদি পেলাই দিয়েতিয়াো ছটকাকে ল'ব। এতিয়া ভাবিছো তোৰ ভুজিটো কমতি দামতনো ক'তনো
ওচৰতে মেইল এটা আছে মানে ওচৰত মানে ইয়াৰ পৰাতো ত্ৰিশ কিলোমিটাৰ মান যাব লাগে। তাত ভুচি অলপ আছে বুলি। শুনিছো মানে একেলগতে দেেৰশ বেগ মান ভুচি দুইটাই নহলে লৈ আহো বৈ তই অলপ লৈ য মই অলপ ৰাখি দিম তিনি টকা কেজিকে লাগিব বুলি কৈছে মানে
অ, মানে নিজে ভৰাব লাগিব ন এ বেয়াও নহয় বাৰু আমি ইয়াৰ পা অ, ইয়াৰ পৰা মানুহ দুটাও লৈ যাম ভৰাই মেলি দিব সেইকো সেইটকো হাজি এটা দিম আৰু যিটো পাৰো মানে আম দুটাই মিলাই দিম তাৰপা ট্ৰেক্টৰ এখন ট্ৰেক্টৰ বাৰু মোৰ ভাব আছে ট্ৰেক্টৰখনো লৈ যাম। মানে টেইলাৰ টো লগাব লাগিব টেইলাৰ চলাৰ লগাই পেলাই লৈ যাম তাৰ পৰা ধুনাকে ডেৰ চোশ বেগ আহিব একদম বিন্দাছ আৰু ন।
মানে এতিয়া এবেগতো ত্ৰিশ কেজি থাকে আৰু কি পোন্ধৰ কেজি থাকে। পোন্ধৰ কেজিত তোৰ প্ৰতি কেজিত দুটকাকে কমিলেওতো বহুত টকা কমি গুচি যায় ন। আৰু ফাৰ্ম খন খুলিছো বুলিয়ে যে ভুচিত পুৰা পইচা খৰচ কৰি দিম তেনেকুৱাতো কথা কথা নয় সেইখন ফাৰ্মৰ পৰাই তোৰ ঘৰো চলিব লাগিব তোৰ এতিয়া ট্ৰেক্টৰ আছে। ট্ৰেক্টৰ খতো চাব লাগিব সেইখনৰ পৰাই বাকী কাৰেন্টৰ বিল কিবা কিবিতটো বহুত আছে ন।
উম, আকৌ এক্সট্ৰাকে মেডিচিন মানে তোৰ এতিয়া লিভাৰ পাতি বাধ হোয় পেলাই ত যদি বেলেগকেও মেডিচিন চেডিচিন খোৱা তেতিয়াওটো পইচাটো যাবই ন নিজৰ ভালৰ পৰাই। উম - উম ঠিকে আছে - ঠিকে আছে বাকী এনেই ভাত পানী এতিয়া বনাইছে কিহে তহতৰ।
ভাত বনাই আছে অ,
হাহ।
বনাই আছে অ, ভাত।
অ, কিহে বনাই আছে।
ভাত আজিতো এই হেৰি লোকেল মুৰ্গী এটা আনিছিলে।
লোকেল মুৰ্গীটো ৰুটি সতি খাবলৈও ভালী মই হাড়ি মানে বেছিকৈ থাকে যে সেই কাৰণে খাই মেলি
অ - অ - অ লোকেল মুৰ্গীত তোৰৰে হেৰি চিনি পাও এইটো মানে চেনী কলৰ কলগছডাল যে চিনি পাও নে।
অ, পাও- পাও।
কলগছৰ লগত লোকেল মুৰ্গী বনাইছে মানে কল পচলাৰ লগত।
অ, কল পচলা খাবলে কেনেকুৱা হৈ হৈছে।
উম, ধুনীয়া হয় মানে তোৰ এই ডাঙৰটো নহয় সৰু কল পচলাটো যে সেই টো মানে তিতা নহয় বেলেগটো তিতা হৈ যায় বাৰু ডাঙৰ বোৰ
অ - অ ঠিকে আছে ঠিকে আছে এইটো খা খাই মেলি থাকিম তোৰ কল - কল পচলা তো ঠাইৰিত অ, ঠাইৰত এছি মানে
অ, উম, থাইৰইডৰ কাৰণে ভাল। তাৰপিছত নাৰ্ভৰ যিসকলৰ প্ৰব্লেম থাকে নহয় নাৰ্ভৰ কাৰণে বহুত ভাল হয়।
অ, মানে মই আমাৰ মা ঠাইত মানে বহি থৈছিলে তেতিয়া মানে মোক কৈ আছিলে কল পচলাটো কাটি পেল তাৰ যোনটো ৰস থেতিলিয়াই পেলাই যোনতটো ৰস ওলাই ন সেইটো মোক মানে কৈ দিবলৈ কৈছিলে মই ইমান সবিশেষ
এই সেইটো তই এই ডাঙৰ যিবোৰ আঠিয়া কল বুলি যে কয় যে সেই কলটোক পুৰা কাটি দিবি কাটি দিয়াৰ পিছতে তই এই তাত মাজতে এটা গোল কে কটাৰী এখন লৈ পেলাই কাটি পেলাই থৈ দিবি একদিন ৰাতিটো পিছদিনাখন ৰাতিপুৱা চাবি তাত পানী হৈ থাকে সেই পানীটো খালে বহুত ভাল মানে।
অ', মানে সেইটো অ', স্বাস্থ্যৰ কাৰণে অটো শুনিছিলো দেই মোক মানে ওচৰৰে বতা এজনে কৈছিলে সেইটো কথা তোৰ স্বাস্থ্যৰ কাৰণে বোলে কলৰ যোনটো টোৰ ভিতৰৰ পানীটো ন সেইটো বহুত বেছিয়ে মানে ভাল তো মানে বহুত খিনি বেমাৰ আজাৰৰ পৰা মানে
বহুত বেমাৰৰ পৰা হেৰি হয় অ'।
অ', বাকী তহঁতৰ তহতে যে মাথাউৰিতটো যে আছিলে পিছ ফালে এতিয়া গছ এতিয়া গছ চছ বিলাক আছে নে নায়
এ গছ চছ বিলাক মানে কি আগতে তয়াৰ যেতিয়া আহিছিলে তেতিয়া এতিয়া মাথাউৰিতটো অলপ বনাই থোৱা আছিল ন তেতিয়া গছ গছনিবোৰ আছিলে বহুত আছিলে। কিন্তু এতিয়া নতুনকে যেতিয়া এতিয়া বনাবলৈ আহিলে গছ গছনি কাটি মেলি এদায় আৰু আগতে বগৰী কিমান আছিলে তোক কচোন এতিয়া বগীছ এজোপাওই বিচাৰি নাপাও মানে ঠাইত মানে এই কৰবাত এজোপা দুজোপা হয় গছ তাকো মানুহে খৰি কাৰণে লৈ গুচি যায় মানে
অ মানে তোৰ এইটো বহুত বেয়া উন্নয়ন উন্নয়নো হ'ব লাগে ন। উন্নয়নৰ নামত যদি এনেকে যদি হেৰি কৰিদিও এতিয়া দ্বীপৰ বিলতে দেখিছ
অ', দ্বীপৰ বিলতো সৌন্দৰ্যতাটো অকল গছ খিনিয়ে বজাই ৰাখি কিন্তু এতিয়া কবি কি আৰু চৰকাৰৰ নিৰ্দেশ কাটি দিলে তাৰ এতিয়া যিটো সৌন্দ্যতা সেইটো বিচাৰি নাপ পা তাত অকল তাত অকল এটা পুখুৰী পাবি আগতে বহুত সৌন্দ্যতা আছিলে তাত ন।
অ, তোৰ আকৌ গছ বিলাকৰ ওপৰত যেতিয়া গছ গিজোপা কাটিলে তাৰ ওপৰত যেতিয়া চৰাই খিনি উৰি আছে ন নিজৰ মানে বাহ খিনি চাই পেলাই দৃশ্যতটো দেখি পেলাই একদম বহুত বেয়া লাগি গল ও।
উম তাকেও। তাৰপিছত হা ট্ৰেক্টৰ লগাই থৈছে নেকি?
ট্ৰেক্টৰ মই এতিয়া নাই লগা মানে আহিলোগে ট্ৰেক্টৰ চেক্টৰ ধুয়। পেলে একেবাৰে ধুনিয়াকে সোমাই থৈই পেলায় এইফালে ডলাই আহিছো
অ', অ' ময়ো এই ট্ৰেক্টৰ এখন লম বুলি ভাবি আছিলো এই বছৰতে। কিন্তু এইবছৰ অকণমান পইচা পাতি অসুবিধা হ'ল সেইটো কাৰণে মই ভাবিছো মৰণা মৰা দিনলৈকে মই ট্ৰেক্টৰ এখনে আৰু মেচিন এটাই কিনো মানে ধান মৰা যিটো মেচিন